হেল্ল'।
অ' মাতটো শুনা পাইছা নাই ভালকৈ?
অ শুনিছোঁ। তই শুনিছ নে?
শুনিছো, কি কৰি আছ? এ, মই এতিয়া তোৰ কঠীয়াতলি আহিছিলোঁ। তাৰাপা তোৰ এই বোকা লাগি আছিল তাকে গা ধুলো। কালি হেৰি এটা হ'ল নহয়।
কি হ'ল?
এই কালি এই গাড়ী ধুই থাকোঁতে দুখ পালোঁ নহয়, গম পাওঁনে বাৰু, এই ক'ত দেখুৱাইছিলোঁ যে চেল চেলন খোৱাখনন
অ'।
বেয়া চেক চেকাইছে মানে তই এনেকে পানী অলপ পৰোতে।
মইতো কোৱা নাই মোৰ মাত্ৰ সেই কালি অ' পৰখি নিকি স্কুটিৰ পৰা নামন মানে স্কুটি চালেঞ্চ তাৰ লগত ভৰি পিতটো লাগি গৈছিলে, তাৰ পৰা হেইটো ঢৌ পুতি পেলাই একদম অৱস্থা বেয়া হৈ যাব। বেয়া চেক চেকাই আছে।
মানে তোৰ কালি হেৰিটো ফুলিছেও তাকে ত' ফুলিছে লগতে তোৰ পানী পৰ চেক চিকাইছে আৰু মানে বহুত বেয়া চেক চিকাইছে আৰু।
অ', অ' তাবা সেই এ, মই তোৰ লগৰ মানে কথা এটা পাতিবলৈ আলোচনা কৰিব মই ফোন কৰিলোঁ, অ' তই লিখা মেলা কৈ থাকোঁ যে।
অ'।
এটাকে নতুনকে মানে বিষয় এটা লিখিব লাগে হেৰি এইটো বিশ্ব শান্তিৰ ওপৰত মানে বিশ্ব শান্তিক কেলেই নাই কি কথা মানে আজিকালিতো বিশ্ব শান্তি বোলা বস্তুো মানে, বুজি পাওঁ ন' বিশ্ব শান্তি বুলিলে কথাটো?
অ' গম পাইছোঁ, এই বাৰু কচোন তই কেনেকে লিখিবি বিবৰণটোকে দে অলপ।
মানে চা এতিয়া চা বিশ্ব শান্তি মানে হৈছে আমাৰ এ, গোলকীয় বিশ্ব ত' যিমানবোৰ এতিয়া আমিতো অকল ধৰ ভাৰতখন বা বাংলাদেশ খনতো অকল গ পৃথিৱীখনত নাই পৃথিৱীখননতো বহুতো দেশ আছে গতিকে এই দেশ বুকে বিভিন্ন কৰ্মৰ জৰিয়তে মানে পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিব লাগে আৰু সিহঁতে সেই ধৰণ যদি তেতিয়াে মানে ইখন দেশে সিখন দেশৰ লগত যদি মিলা মিছাকে থাকে তেতিয়াহে মানে বিশ্বদ্ধ শান্তি হৈ থাকিব। এতিয়া একেঘৰৰ কথাটোকে চা তই, আমাৰ ঘৰতে যদি আমাৰ ঘৰৰ পৰিয়ালটোৰ মাজত যদি তই যদি সদায় যদি হাই কাজিয়া যদি হৈ থাকে তেতিয়া জানো ঘৰতে ধৰক শান তিজন থাকিব, শান্তিয়ে হৈ থাকিব হয়ে নে আকৌ?
অ' তোৰ এই কথাটো কওঁতে মোৰ মনত পৰিছে দেই আমাৰ এফালে তো হেৰি এটা আছে মানে এ ঘ একখন আছে
অ
আমাৰ এই এইটো এই বঙালী চাইডে মানে
উম
তাৰ মানে চুৰ হেৰিলি এই মানুহটোৱেতো ধৰি ল এইদ কেনেকে কাম কৰিবলৈ যায় অ মান মানুহটে টাইলছ লগাই দেই তাৰ মানে মানুহটো ইনকামো যথেষ্ট ধুনীয়া মানে তোৰ ধৰি লও আৰামত চলি খাই থাকিব পাৰে আৰু টাইলচ লগাওতে পইচা অলপ সৰহক পাই নহয় জানো মানহ
আহ আহ
এই তাৰানে ল'ৰাটো এতিয়া ইমান ফ'ৰ ফাইভ মানত হ'ব আৰু ছোৱালীজনীও আছে আৰু মানে সেই সেই মানুহতোৱে অহাৰ পিছত সিহঁতৰ ঘৰত এনেকুৱাই কাজিয়া হয় এনেকুৱাই কাজিয়া হয় মানে এ ল'ৰাটো মানে মানে কি ক'ব আৰু আৰু মেইন কণ্ডিশনটো কি কম নাপা
আহ
এই সমবাইজি চাওঁ যে পায়
আহ
সমবাই চাউল পোৱাকেইটা মানে তাৰ হেৰি মাক আৰু দেউতাক দুয়টাই মানে তো এনেকুৱা এই সুৰাপতিয়া শক্ত দেই
অ
তাৰপৰা তোৰ সমবায় চাউল কেইটা পাওঁতেও মানে সমবায় চাউলটো কি কৰা বেছি দিয়ে নহয় জানো তাৰপা সেই সেইটো দি মানে খুৰাটো খাই দিয়ে তাৰ পিছত এই লৰা কেইটাই মানে ল কেইটা মানে লৰা ছোৱালী কেইটা মানে ঘৰতাত চালাল চালা থাকে ভাত খালম নাপা
অ অ
মানে সিহঁতৰ মন মাটো আৰম্ভ কৰতে কণ্ডিচনটো ঠিকেই থাকে কিন্তু মাহটোৰ শেষ হলে কণ্ডিশনটো বেয়া হৈ গ গৈ থাকে মানে
এ এই সেইটোোৱে নহ তই এতিয়া মানে আমি যদিহে ধৰ বিশ্ব শান্তি বা তেনেকুৱা যদি গোলকীয় বিষয় এটা কথা যদি তই চিন্তা কৰ ন ত সেইটো বিষয়টো যেনে নহলেও যেনে কৈ আহি পেলাই নিজৰ লগতে ধৰ তো ৰিলেট হ'বই মানে নিজৰ লগতে তো দৈনন্দিন জীৱনত প্ৰভাৱ পৰিবই এতিয়া বৰ্তমান সময়ত চাৰা এতিয়াতো দেশবুকৰ মাজত কিমান যুদ্ধ হৈ আছে ত এতিয়া প্ৰথম কথাটো হ'ল এই সন্ত্ৰাসবাদৰ কথাটো ক পা আমাৰ এতিয়া দুহেজাৰ এ পঁচিশ চনত নেকি সেই যে পেহেলগাম এটা
আছে আছে
তাতে দেখিছা ন তো হিন্দু মুছলিমক লৈ পেলাই পাকিস্তানৰ পৰা অহা কিছুমান আতংকবাদী সন্ত্ৰাসবাদীয়ে মানে আমাৰ ইয়াৰ পৰা ভাৰতৰ পৰা সেই কাশ্মীৰৰ ফালে যোৱা যিখিনি মানে মানুহ আছিলে সেইখিনিয়ে ফুৰিবলৈ গৈছিলে ন সেইটো এটা ধুনীয়া ভেলী হয় ন পেহেলগাম ভেলি তাতে মানে সিহঁতক মানে এতিয়া এই হেৰি খিনি আহি পেলাই এ পাকিস্তানৰ সন্ত্ৰাসবাদী খিনি আহি পেলাই মানে সুধিছে যে তহঁত হিন্দু নে মুছলিম যদিহে মুছলিম সিহঁতৰ নামাজ পঢ়িব দিছে যদি পৰা নাই গালি দিছে আম এই গ গুলি মাৰি দিছে সেইটোোৱে মানে সমাম্প্ৰদায় ভিত মানে আমাৰ এখন দেশে এখন দেশৰ লগত যি অহিংস বা হিংসাম্মকিব কাৰ্যকলাপ হৈ থাকে ন সেইটো জগতে আমাৰ কিন্তু আ বিশ্ব বিশ বিশ্বৰ মানে বহুতো হেৰি আছে ন কি বুলি কয় মানে বহুতো অশান্তি সৃষ্টি হৈছে আচল কথাটো সেইটো গম পাইছ এতিয়া আমাৰ পাকিস্তানে দেশ পাকিস্তান এনেকুৱা এখন দেশ যিয়ে মানে গোটেই সন্ত্ৰাসবাদী সতাোক মানে জীয়াই ৰাখিছে বা সিহঁতে সন্ত্ৰাসবাদক জন্ম দিছে পাকিস্তান জান আৰ্মিয় হওক বা যিয়ে হওক যেনেকে যদি কাম বোৰ মানে কৰিব নোৱাৰে ন তেতিয়া পাকিস্তানৰ মানে যিখিনি সেই সন্ত্ৰাসবাদী খিনি যে পুহি যাই আছে সেই সন্ত্ৰাসবাদবাদী খিনি হতুৱাই মানে সিহনেতে কাম বোৰ কৰাই লয়।
উম উম গম পাইছো এতিয়া মানে হেৰি কৰে চাগে দেই এনেকুৱা সৰু সৰুৰে পৰাই কিছুমান ল-লৰাক ঠাই লয় আৰু সিহঁতক মানে তোৰ সৰুৰে পৰাই সেইটো ট্ৰেইনিং আৰম্ভ কৰি দিয়ে আৰু।
হয়। আৰু সৰুতে এতিয়া কি হয়, মানে সৰুতে ল'ৰা-ছোৱালী মানে ল'ৰা-ছোৱালী বোৰকে ন, ত অকমান অকমান পইচা কাৰণেও যিকোনো কাম কৰি দিব পাৰে ন, তেতিয়া মানে কি কয় সিহঁতে সন্ত্ৰাসবাদী কিছুমান দল আছে ন সেই দলবোৰকে তোৰ একদম গাঁও অঞ্চলত যাব গৈ পেলাই তাত তাৰ মানে ল'ৰাবোৰক গোট খুৱাব, গোট খাই পেলাই এনেকুৱা ধৰ এটা মিটিংৰগতে কৰে যে আমি থকা পুৰা ইনজয় কৰিব চব বস্তু দিম মাত্ৰ তহতে আমাৰ লগত থাকি পেলাই আমি যিবোৰ ক কৰো বা সিহঁতৰ মানে ধাৰণটো কি সন্ত্ৰাসবাদীটো সিহঁতৰ কাৰণে বেয়া নহ বেয়া নহয়। আমাৰ যে সংগঠন বো যে আছে, ধৰ এতিয়া এইবোৰ আচুৰ কথা ক'ব পাৰ, ছাত্ৰ সংগঠন আকৌ বিভিন্ন শ্ৰমিক সংগঠন, শিক্ষক সংগঠন, এনেকুৱা সংগঠ দ মানে সংগঠন কিছুমান নাই জানো ধৰ ভাল কাম কৰি যায়। সেই সিহঁতে পাকিস্তান তাহুনৰ মানে সেই মানে সন্ত্ৰাসবাদী যিটো সংগঠন আছে সেই সংগঠনবোৰকো মানে মানুহে তো বেয়া পোৱা সলনি সিবোৰ উদগনিহে জনায়, যে ইহঁতে কিন্তু আমাৰ দেশৰ কাৰণে ভালকৈ আছে। সিহঁতক কথা হৈছে, মানে সিহঁতে ভাবে যে সন্ত্ৰাসবাদীয়েহে সেই পাকিস্তান দেশখন মানে বচাব পাৰিব।
উম উম গম পাইছো।
এইটোৱে কথা মানে। আৰু সেই যেতিয়াই মানে, সেই পাকী সেই যেতিয়াই সন্ত্ৰাসবাদী ধাৰনাটো যেতিয়া বৃদ্ধি হৈ যাব ন, তেতিয়াটো ইখন দেশে সিখন দেশৰ লগত মানে মতানুক এতিয়া পাকিস্তানৰ কিছুমান বাংলা মানে এ সন্তাসবাদী আহিলাই আমাৰ ভাৰত সেই পেলগাম এটকৰ কথা কে ক'ব পাৰি। পেলগাম এটেকৰ সময়ত ভাৰতৰ মানুহ খিনিক মাৰিলে, গতিকে তাৰ বিনিময়তটো আমাৰ ভাৰতৰ জনসাধাৰণো দাবী কৰিব ন যে পাকিস্তানতো তেনেকুৱা যিসকল সন্তাসবাদী আহি পেলাই আমাৰ ভাৰতীয় সকলক মাৰিছিলে সিহঁতকো মাৰি থৈ আহিব গে লাগে আৰু সেইটো কৰিছেও ন প্ৰত্যেক আমাৰ ভাৰতেওতো তো মিছন এটা কৰি পেলাই সেই তাত যিখিনি আছিলে মানে তোৰ আন্তঃ সন্ত্ৰাসবাদী, সেই গোটেইখিনিতো মাৰি পেলালে। গতিকে অ সেই মিছন চেন্দুৰ, সেইটো জ টো আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত আহ টো বৰ্ষ বৰ্ষ ধৰি পেলাই গোটেই যি হেৰি য সম্পৰ্কতটো মানে বেয়া হৈ আহিছে ত কাৰ্গিল যুদ্ধৰ কথাও ক'ব পাৰো। হয়নে নাই?
অ সেইটোৱে, নহয় মানে কে-কেজ এনেকুৱা সিহঁতক মানে এই সৰুতে চাগে সিহঁতক পিক কৰি লয় ন, তাৰ পিছত মানে সিহঁতক মানে এনেকে কৈছোগে আৰু মানে ভাৰতটো ধৰি লওক ভাৰত আমাৰ দুস্মণ, ভাৰতে তেনেকুৱা ভাৰতে, মানে ভাৰতৰ বিষয় গোটেই বেয়া বেয়া যিমান পাৰে তেনেকে চাগে কয় আৰু। তাৰপাছত সিহঁতৰ মনত সেইটো মানে এইটোক বুলি কয় সেই বেয়া সোমাই দিয়ে আৰু।
অ সেইটোয়ে ন আমাৰ মানে চনপাতিবোৰ সৰুতেই নে সৰু ল তেওঁলোকৰ মনত মানে সেই বিপৰীত যিখন দেশ আছে সেইখনৰ বেয়া ভাৱ মানে সোমোৱাই দিয়ে।
অ আৰু মানে তো সৰু সৰু পৰা তো যিটো দেখে বা শুনে সেইটোয়ে মানে ল'ৰা-ছোৱালীবোৰ শিকে ন
সেইটোৱে।
আৰু মানে তো সৰুতে শিকা বস্তু বোৰতো ডাঙৰ হোৱাৰ পিছতো আতৰি নাযায় নহয়, তো ধৰি ল, এতিয়াতো ধৰি ল ঘৰে ঘৰ এখনৰ ধৰি ল'ৰা-ছোৱালী কেইটা আগত মাক দেউতাকে সদায় কাজিয়া কৰে ত সেই ল'ৰা ল'ৰা-ছোৱালীটোই ত সেই ল'ৰাটো সেইটে শিকিব ন, পিছত গৈ আকৌ সেইটোৱে কৰিব বা এ তাক সিও বিয়া প তাৰ পিছত সেই একেই সেই লোপটো চলিয়ে থাকিব তেনেকুৱা হয় আৰু কথাটো।
অ হয় হয় প্ৰকৃৃতৰ
সেইটোৱে মানে আজিকালি আৰু সেইটো বুলিয়ে নহয় ত আজিকালি চাবি হা এই মানুহবোৰাক মানে এই সমূহে কি কৰিৈছে তো তেওঁহ নিজৰ ক্ষমতা বঢ়াবলে মানে বিভিন্ন ধৰণৰ অস্ত্ৰ সম্প্ৰসাৰণ কৰিছে এতিয়া প্ৰাৰম্ণৱিক অস্ত্ৰ বা তেনেকুৱা ধৰণৰ কিছুমান মান অস্ত্ৰ মানে এ দেশ বিলাকে বনাইছে যিবিলাকৰ জৰিয়তে মানে তই এটা সময়তে গোটেই পৃথিৱীত থকা জীৱকুল মানুহ চানুহ চব মানে একে বাৰত দাঙি পেলাও পায় সেই তেনেকুৱা অস্ত্ৰ সম্প কাৰণ হোৱাৰ লগে লগে মানে ইখন দেশে শ দেশক সহায় কৰিছে আকৌ সিখন দেশে ইখন দেশক সহায় কৰাতো বেলেগ এখন দেশে বেয়া পাইছে সেইটো জহতে আকৌ সিখনৰ প্ৰতি হিংসা কিছুমান কাৰ্যকলাপত লিপ্ত হৈছে গতিকে এনেকুৱা কিছুমান কাৰণতো কিন্তু এই যি বিশ্ব শান্তি ভংগ হোৱা আমি দেখিবলৈ পাইছো
উম গম পাইছো এই সেইটোোৱে মানে তোৰ ধৰি লোৱা আজিিকালি যিমানে তো টেকনলজি যোৰ বাঢ়িবলৈ ধৰিছে সিমানে তোৰ মানে এনেকুৱ তোৰ বা আক্ৰমণ বোৰ বাঢ়ি বাঢ়ি গৈ আছে ধৰি লওক মানে আজি ধৰি লোৱা আগতে আগতে ধৰি লোৱাতো হেৰিহে আছিলে আৰু এনেকুৱাতো দাহ চাহ এতিয়া ক আগতে মানেটো ধৰি লোৱা
তেনেকুৱা আছিল এতিয়া ধৰিলও কিমান এডভা্স টেকন'লজি হ'ল মাইক্ৰ'চিপ কিবা কিবি মক্ৰ'ড
অ আহিলে আৰু আজিকালি কেৱল ৰাষ্ট্ৰৰ পোকে এনেকুৱা এটা
অ সেইটোৱে মানে তোৰ বিজ্ঞান বোৰ যিমান বোৰ উন্নত কৰিব গৈ আছে সিমানে তোৰ মানে বস্তুবোৰ আক্ৰমণ কৰা মানে বস্তু ত ধৰি ল সৰু সৰু হেৰিতে মানে বহুত বহুত খেভি খেবি তোৰ এটেক কৰিব পৰা ক্ষমতাটোও বাঢ়ি বাঢ়ি গৈ আছে
সেইটোৱে ন সেইবোৰ যহতে যুদ্ধ বিগ্ৰহ যহতে আমাৰ তাৰ জৰিয়তে মানে এনেকুৱা হয় ন এখন দেশৰ যিখিনিয়ে মানে ধৰ প্ৰধান থাকে বা যিখিনিয়ে লিড লৈ থাকে যিখিনিয়ে নেতৃত্ব প্ৰদান কৰে সিহঁতৰ কিছুমান মানে ভুলৰ জগতে এনেকুৱা ধৰণৰ বিশ্ব অশান্তিৃষ্ট সৃষ্টি হয় আৰু তাৰ কিন্তু অ মানে তাৰ যিটো হেৰি দিব লাগে ন তাৰ প্ৰতিদান কিন্তু আমাৰ জন সাধাৰণে দিব লাগে কাৰণ গোটেই বেয়া নেতিবাচক পঢ়ুখিনিতো জনসাধাৰণৰ ওপৰতে পৰে ত এতিয়া যদিহে কেনেবাকে যদি এখন দেশত যুদ্ধ হবলৈ লয় তাৰে মন্ত্ৰী এম এল এ খিনি ত দেখিবি যে সেইখন দেশত যুদ্ধ হোৱাৰ আগতে সিহঁতে এৰপ্লেইন বা বেলেগ কিবা উপায়েৰে বেলেগ এখন দেশলৈ পলাই গুচি গ'ল কিন্তু গোটেই শাস্তিটো কোনে খা জনসাধাৰণে খাই কিন্তু সিহঁতৰ কিছুমান ব্য়ক্তিগত কথাাতটো বেলেগ বেলেগ দেশৰ নেতাাসকলৰ মানে কিছুমান নিজাববীয়া কথা বা নিজাববীয়া ভুল সিদ্ধান্তৰ ফলতো কিন্তু এনেকুৱা ধৰণৰ বিশ্বাস শ মানে বিষ্ণু বিশ্বত অশান্তি হৈ থকা দেখা পোৱা যায়
এ সেইটোয়ে মানে তটো এতিয়া পলিটিচিয়ানেটো হেৰিটো ত কি বুলি কয় ৱাৰ্টো মানে যুদ্ধখন আৰম্ভ কৰি সেইদি নিজে পিছত মানে পলাই দিয়ে আৰু এতিয়া ধৰি লওতটো আমাৰ আমাৰ এতিয়াতো ভাৰতীয় সৈনয়ই ভুগিবলগীয়া হয় আৰু এইটো ইয়াৰ মানে ফলটো
অ
এতিয়া ভাৰতীয় সৈনয়ও কিমানতো গোটেই ফ্ৰন্ট ফুটত আছে ন কিছুমানতো ধৰি লওক এতিয়া মা সিহঁতেও নিজৰ দেশ সুৰক্ষাৰ কাৰণে তাত আছেগে ধৰি লও কিন্তু যেতিয়াাতটো আৰম্ভ হয় যেতিয়া তোৰ যদি প্ৰেক্ষাপটত যদি তোৰ যোনজন এনেকুৱা যদি ষ্ট্ৰং মানুহ নাথাকে। ত তেতিয়া সিহঁতেনো কি কৰিব অপশচন নাথাকে ন আৰু সিহঁতে নিজৰ নিজৰ মানে তোৰ কিবা এইটো কি বুলি কয় নিজে মৰি হ'লেও মানে ৰক্ষা কৰে ন। খন।
এইটো এইটো আকৌ এতিয়া কি হৈছে মই জানে আজিকালি কি হৈছে মানুহবিলাকে মানে হিংসা কৰিছে। এখন দেশৰ উন্নতি আন এখন দেশে চাব নোৱাৰা হৈছে। সেইকাৰণে তাত তাৰ মানে গুপ্তচৰ ভৰ সেই পঠিয়াই পেলাই মানে গুপ্তচৰ পঠিয়াই কি কৰে। সেই সিহঁতৰ যিবোৰ মানে গুপ্ত তথ্য আছে সেই গুপ্ত তথ্যখিনি গুপ্তচৰৰ জৰিয়তে লৈ আহে। ত' সেইটো কথা উদাহৰণ হিচাপেটো চাবলৈ গ'লে এ আমাৰ যেতিয়া পাৰমাণৱিক অস্ত্ৰখিনি মানে বঢ়াইছিলে তেতিয়া আমাৰ বায়ু প্ৰদূষণ বহুত বেছি হৈছিলে। কাৰণ পাৰ-পাৰ-পাৰমাণৱিক প্ৰদূষণ মানে পস্ৰতটো বনাওঁতে তাৰ পৰা যিবোৰ ধোঁৱা ওলাই বা কেমিকেল ওলাই এইখিনিয়ে প্ৰদূষণ মানে বহুত কৰিছিলে বায়ুত। প্ৰদূষণ পানী প্ৰদূৰণ সেইকণ সময়ত মানে দেশবিলাকে কৈছিলে যে যিমানখিনি এতিয়া লৈকে এইটো পাৰমাণৱিক অস্ত্ৰ পালে আৰু মানে বেলেগে বন নালাগে। সেইকাৰণে মানে